হেল্ল' অ', কি খবৰ? এইয়া বহি আছো, ভালেই।
তোমাৰ কি খবৰ ভালে গৰম বহুত দিছে ন'? অহ কেনেকে
ইয়াতেও বহুত গৰম দিছে।
বহুত গৰম দিছে আমাৰ ইয়াতেও। মানে গৰমতটো বহুত বাঢ়ি আছে অ', দিছে। আমাৰ এতিয়াতে বহুত বাঢ়ি আছে গৰম।
বৰষুণ দিয়ে ন
ষোন দিয়ে আমাৰ এয়াতে অ', দিয়ে এতিয়াও এনেকুৱা হৈছে হাৱা মাৰি আছে বৰষুণ দিছে তুপ দুই তুপ পৰিছে আৰু নাই আৰু।
অ', মাজে মাজে মানে বতাহ দিয়ে আৰু।
অ', এতিয়া পুৰা বতাহ দি আছে। বাহিৰত মানে ঠাণ্ডা ভিতৰত গৰম গৰু মুগিলাব অ'।
এতিয়া গৰমেই বেছি বৰষুণ দিয়া নাই আজি।
অ', আৰু এইটো
ৰুব লাগে।
অ', গছ গছনি বহুত কাটা হৈছে না মানে আজিকালি বেছিভাগ ৰ'দ বিল্ডিং সেইবোৰে বনোৱা হৈছে ন' ৰাস্তা আৰু অভাৰ ব্ৰিজ বোৰ যে বনাই আছে অভাৰ ব্ৰিজ বোৰ কাৰণেও বহুত গছ গছনি কাট কাটা যাই আচে যে,
সেইকাৰণে গছ গছনি মানুহ বহুত
হ।
গছ-গছনিয়ে গৰমৰ পা বাচাই বৰষুণ দিয়ে তেতিয়া।
হা। উত্তৰ দিছোঁ অ'। গছ-গছনিত ৰাখা, আৰু গছ-গছনি থাকিলে মানে গৰমটো অলপ কম লাগে।
অ', অ' গছ-গছনিয়ে আমাক বহুত সহায় কৰেটো।
এয়াতে অল, মেঘালয় চাইডে অলপ কম ৰ গৰমটো। মানে এয়াতে বহুত নেছা, মানে গছ-গছনি আছে ন। কোনটো কোম্পানী বহুত হৈ গৈছে এপিনে। ত' কোম্পানীবোৰৰ কাৰণে গৰম বেছি হৈ গৈছে।
অ'।
আ টিক
কুম, বছি কুম পানী হ'ব নালাগে আৰু মানে গছ-গছনিত হ'লে ভাল বেছি। প্ৰদূষণ পৱা বচাই।
প্ৰদূষণৰ কাৰণেতো বেছি গৰমো বাঢ়িছে, মানে ক্লাইমেট চেঞ্জ হৈ গৈছ ছে হেইকাৰণে গৰম বহুত দি আছে এইবাৰ, আৰু বৰষুণ আ মানে ক্লাইমেটটো ফটতকৈ চেঞ হৈ যায় ফটত ফটত কৰি। তোমাক ঠাণ্ডা দি থাকিব দুইদিনমান, পুৰা এসাপ্তাহ বৰষুণ ফৰতকৈ ৰ'দ দি দিয়ে, ইমান বেছি কই কেনে দি দিয়ে। ক্লাইমেটৰ বহুত কিবা হৈ আছে আৰু আধাৰ পিনে গৰম, আধাৰ পিনে ঠাণ্ডা এনেকে টাইপৰ চলি আছে। আমাৰ উত্তৰ পূৰ্বতটো, যেনেকে আমাৰ ইয়াতে অলপ কম আছে। উটো বেলেগ উত্তৰৰ পিনে, যেনেকে নৰ্থৰ পিনে, দেলহি, মুম্বাই এনেতে বহুত গৰম দিছে। বৰষুণো নিদি দিয়ে, বৰষুণো নিদিয়ে তাতে।
মানে গছ-গছনি বহুত ৰুব লাগে, বহুত প্ৰয়োজন গছ ৰোৱা। সকলোৱে গছ-গছনি ৰোৱা প্ৰয়োজন।
প প্ৰয়োজনতো আছে আৰু মানে চবেই ইখিনি গম নাপাই যে আমাৰ ভুলৰ কাৰণে ইগিলা হৈ আছ বুলি কেনে। যেনেকে আমি গছ-গছনি কিববোৰ কাটি আছোঁ। মানে গমেই পোৱা নাই সিহঁতে যে সিহঁত, আমাৰ কাৰণে হৈ আছ বুলি কেনে। হেনতে, সিহঁতে খালি ক'ব ইমান গৰম দিছে, ইমান গৰম দিছে কিন্তু কিহৰ কাৰণে হৈ আছে গৰমটো সিহঁতে কৰাই নাই। যেনে ব-গছ-গছনি বেছি ৰুব লাগিব আৰু ইনভাইৰমেনৰ প্ৰতি মৰম থাকিব লাগিব। পাহাৰ গিলা, পাহাৰ ইমান পাহাৰ গিলা কাটি কাটি, যোৰা বাটৰ ইপিনে ইমান পাহাৰ কাটি কাটি কেনে। ৰাস্তা বনাইছে, ম'ল বনাব হেইবোৰ কৰিব।
অ' তেতিয়াতো বহুত গছ-গছনি কাটা যাব তেতিয়া। হেকাৱণে
প্ৰাকৃতিকক ডিষ্টাব দিলে প্ৰাকৃতিকেও আমাক ডিষ্টাব দিব।
অ'।
অলপ ভাবিবা লাগে মানুহ।
মা, অ' হেইখিনি মানুহখিনিয়ে ভাবা ভাল।
আগতে বিশ্ব ইনভাইৰমেন ডেইট যে বনাই, মনাইছিল এইবাৰ বনা নাই আমাৰ ইয়াতে। আগতে প্ৰটেচ টাইপৰ কৰিছিলে এবাৰ, মানে এতিয়া ইনভাইৰমেন প্ৰতি একো নকৰে ।
এনে এ স্কুলে স্কুলে কৰা এটা দেখা যায়, স্কুলে স্কুলে গছ-গছনি সৰু ল'ৰা-ছোৱালী বিলাক হক। ছাত্ৰ-ছাত্ৰীবিলাকক লৈ যাব দিয়ে গছৰ পুলি।
কোন্তু এটা গাঁও গাঁও হিচাপেও দিব লাগে ন।
অ', অ' গাঁৱৰ অ', এটো, হেইটো বুলি নহক। খালি মানে যে ল'ৰা-ছোৱালী বা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে নিব লাগে বুলি নহয়। চব, ডাঙৰ সৰু চবেই ৰুব লাগে, গছ প'ন, কৰিব লাগে সৰু। আৰু ল'ৰা ছোৱালীকো শিকাব লাগে যেন গছ গছনি ৰোৱাতটো ভাল।
খালি গছ ৰুলে নহয় গছৰ দেখ ভালো কৰিব লাগিব। পানী দিব লাগিব, গছৰ প্ৰতি মৰম দেখাব লাগিব, যত্ন ল'ব লাগিব।
যেনেকুৱা মানুহ ল'ৰা ছোৱালীক মৰম কৰে গছ গছনিকো সেনেকুৱা মৰম কৰিব লাগে যত্ন কৰিব লাগে।
আৰু অলপ মানে ইলেক্ট্ৰিচিটি আৰু পেট্ৰল অলপ কম কৰি ইউজ কৰিব লাগে। মানুহবোৰে আজিকালি খালি এচিত থাকে সেইকাৰণে বাহিৰত গাড়ী য'তে যাক গাড়ীত যায়, গাড়ীত। পলিউচন গিলাও বহুত কা হৈ গৈছে। প্ৰদূষন কৰি দিয়া।
উম,
আৰু এইপিনে কোম্পানী বোৰতো আছেই।
উম,
বহুত কোম্পানী খুলিছে আজিকালি বহুত কোম্পানী হৈ গৈছে। আহি পিনে গছ গছনি তো এক কিবাাই নাই।
উম, অ, এই জুলাই মাহতোত। তাতে গৰমতটো বেছি অ, মানে ইমান বেছি দিছে থাকিব পৰা নাই গৰম
অ, আমাৰ চিজন চেঞ্জ হৈছে নহয়, এইবাৰ এপ্ৰিলত ইমান গৰম নিদিলে গ এপ্ৰিলত মানে বৰষুণে দি থকাতে গ'ল এবাৰ। এতিয়া জুন জুলাইত বৰষুণ আহিব লাগিছিল জুন জুলাইত বৰষুণে নাই।
অ, জুনত আহিছিলে অলপ বৰষুণ কিন্তু জুলাইটোত নাই।
নাই ন,, আহিলেও গৰম আহাৰিছে জুন জুলাইত এপ্ৰিল। এপ্ৰিলত বেছি আহিছে।
তেতিয়া তুমি কি কৰি আছা?
বৰষুণৰ সেইকাৰণনে মানে কম পৰিমমানত হৈছে বহুত জাগাত।
অ, বহুত কম পৰিমাণ হৈছে বাৰু বৰষুণ। দিনটো গৰম দিলেও যদি এবাৰ বৰষুণতো দিলে তেতিয়া অলপ ঠাণ্ডা লাগে।
আৰু ফল ফুল বোৰ কম লাগিছে ন কিছুমান জাগাত কম লাগিছে। ফল ফুল গছবোৰত অসমত ফল এ যেনেকে। আমটো অলপ কম লাগিছে।
অ, আম এইবাৰ বহুত কম লাগিছে, এবাৰ গছত বেছি আম দেখাই নাই।
আৰু অ, কোনটো আমাৰ এইটো চাইডে যোনটো মেঘালয় চাইডে অলপ কম লাগিছে।
অ, আমাৰ জানো আমাৰ গছো আছে আমৰ গছ। ও, আম লগা নাই এবাৰ একেবাৰে নাই মানে এটাও নাই, ওচৰ। পাজৰৰো ইমান আম নাই এইবাৰ। উম,
অ, দুখৰ কথা এইবোৰ দেই কি যে হ'ব।
জামুক লাগিছে বহুত। জামুক যে, জামুক খৱা নে তোমালোকে।
খাওঁ খাওঁ, জামুক খাও গৰম দিনত খাব লাগে এইবোৰ। আৰু শু, আৰু গম পাইছে ন অৰুণাচলত। অৰুণাচলত যে বাবা ইমান বৰষুণ দিছে এইবাৰ। কি ক'বা, বৰষুনত একদম পাহাৰ ভাঙি ভাঙি পৰি আছে। এইবাৰ এনেকা মানে বহুত মানুহৰ লোচ কাণো হৈছে বৰষুণৰ কাৰণে আৰু ইপিনে আমাৰ পিনে হ'লে বৰষুণ অ, খতি হৈছে মানে যেনেকে। ঘৰ দুৱাৰ ভাঙা গৈছে সিহঁতৰ ৰ মানে পুৰা মাটি খহি খহি আহিছে। পাহাৰৰ মাটি।
অ', খ পাহাৰ পৰা মানে মাটি খহি খহি পৰিছে?
অ', পানীৰ কাৰণে পানী বহুত হৈছে মানে বৰষুণ বহুত হৈছে। পানীবোৰ বৈ আহে না ওপৰৰ পৰা তেনেকা হৈছে।
অ', হয় নেকি? মই শুনা নাই সেয়া গম পোৱা নাই।
নিউজত মানে দি আছিল মই পাইছিলো ইমান দুখ লাগিছে মানে মানুহ বোৰৰ কিছুমান বাটচ্ছা বিলাকো ভাহি ভাহি গৈছেগৈ।
ইছ বহুত বেয়া লাগিছে দেই কথাটো শুনি।
উম, মা আৰু কিছুমান বাটচ্ছা বাচা যাই কাণে মা অ', তাতে কমিছে অলপ এ-এ দুই দিন। কমিছে মই মানে ইনষ্টাত চাই থাকো এইবাৰ এই দুই দিন কমিছে। এ-এটা মানে এজনী মাইকী বাতচ্ছা বাটচ্ছা বাছাবা যাই নিজে ভাহি গৈছিলে। তাৰপিছত বাছিছে বাচাইছে বাচিছে পিছত। সেনেকা মানে ইমান অন্য মানে নেচাৰৰ লগত মানে বহুত কিবা হৈছে না আৰু বহুত জেগাত ভীমিকম্প মানে এইবাৰ বেছি চি আহি আছে ভীমকম্পটো অ', ভেন অ', ভেনজোলা নামৰ এটা জেগা আছে বেনেনজোলা নে কিবা এনেকুৱা টাইপৰ নাম আছে বেলেগ কাউণ্টিৰ মানে বেলেগ দেশ হয় ইমান বেয়া ভুমিকম্প আহিছে ন'দুটা জাতকা মাৰিছে ছেভেন পইন্ট ফাইভ ছেভেন পইন্ট ইমান চল্লিচ এতিয়াও মানুহ কিছুমানক বিচাৰি বিচাৰি ওলাই আছে দুই সপ্তাহ হৈ গ'ল এতিয়াও ওলাই আছে।
অ', বহুত বেয়া লাগিছে দেই ইমান ভূমিকম্প হৈছে নে?
বা আ মানে এইবাৰ আমাৰ অসম অ', অসমতো বহুত হৈছেতো। মানে ৰাতি ৰাতি
অ', অসমত আহিছে অ', ইয়াত মানে ইমান খিনি গম পোৱা যোৱা নাই। কিন্তু অহাটো গম পাইছো কিন্তু ইমান ক্ষতি হোৱা নাই আৰু উম।
নহব এনেকাও ওপৰৱালা নকৰক
অ', অ', অ', এ চবতো যে এনেকুৱা নহয় আৰু। মানুহৰ অসুবিধা হলে বেয়া লাগে চবৰে অসুবিধা হলে
সেইটোয়ে আৰু আৰু তুমি চা এইটো যেনেকে ভীমিকম্প আহি তুমি টাইট টোযেনেকে ভূমিকম্প আহি আছে তেনেকে বৰষুণো আহি আছে কিছুমান জাগাত বহুত আহি আছে কিচুমা কিছুমান জেগাত নায়ে অহা এনেকে হৈ আছে মানে আ-আৰু কিছুমান জাগাত মানে পুৰা বানপানী বনাই দি আ তেনেকাে হৈ আছে। বহুত মানে কিবা কিবি নেচাৰটোৱে মানে চেঞ্জ হৈ যায় আছে পুৰা মানুহবোৰে গমেও পা চেঞ্জ হৈ যায় আছে পৰি মানে গছ গছনি লাগাবা লাগে।
হ, অ', অ', গছ গছনি ৰুব লাগে মানে পৰিৱেশৰ লগত মিলি জুলি চলিব লাগে।
চলিবা লাগে খালি নিজৰ কথা ভাবিলে নহয় আমাৰ ইয়াতে চা চাষ্টেনেবল ডেভলপমেন্টটো জানিব লাগে মানুহৰ ক ক মানে যেনেকে আমাৰ ফিউচাৰৰ কাৰণে থব লাগে কিছুমান ভৱিষ্যৰ কাৰণে সেইবোৰ কাৰনে থবা লাগে এতিয়া আৰু কিবা হয় আৰু। মাজতে শুনা পাইছিলো পেট্ৰলৰ পেট্ৰলো খতম হৈ আহিছে বুলি কেনে শুনা পাইছি ছিলো এতিয়া বেটৰী গাড়ীও চলিব।
অ'।
ভালে হওক দে পেট্ৰলটো মানে যেনে বেটৰী গাড়ীটো ৰিপ্লেচ যদি কৰিলে ভালেখন তাতোও ইলেক্ট্ৰিচিয়ে যাব নেচাৰৰ খিলাপে হ'ব চব পিনে আছে মানে কিবা কিবি আ-আৰু আৰু সেইবোৰৰ বিষয়ে ক'বা লাগে স্কুলতো ক'বা লাগে মাক বাপেকৰ লগত মিটিং কৰি কেনে যেনে পঢ়া লিখা মানুহ যোনখিনি য'ত আছে সেইবোৰ ক'বা লাগে। আৰু আমাৰ ঘৰ মানে যোৱাত প্লাষ্টিক অলপ কম কৰি ইউজ কৰিব লাগে।
প্লা অ' প্লাষ্টিকটো কম ব্যৱহাৰ কৰিব লাগে। কাগজৰ বস্তুত আনিব লাগে কাগজত। দোকানৰ পৰা মানে বস্তু সেইবিলাকো কাগজত দিলে ভাল প্লাষ্টিকত দিয়াত আৰু মইও ইয়াতে যিমান পই প্লাষ্টিক ওলাই সেইবিলাক মানে জ্বলাই এনেই য'তে ত'তে নেপেলাও জ্বলাই দিও আৰু।
হুম, হুম।
যিমান জাবৰ জোথৰ ওলাই, উম, কম কৰি ব্যৱহাৰ হ'ব লাগে।
হুম।
ম হেৰি প্লাষ্টিক মাটিৰ লগত মিহলি হয় নাযায়, অ' হ'ব দিয়া নহ'লে হা, তোমাৰ লগতো কথা পাতি ভাল লাগিলে।